অ শুনা পাই আছা?
অঁ অঁ পাইছো, তুমি পাইছা নে?
অঁ মই পাই আছো এতিয়া।
অঁ অঁ কোৱা, অঁ মই তেতিয়া কিতাপ পঢ়ি ছিলো যে, তোমালোকৰ ঘৰৰ মানুহ গৈছিলে নে এইবাৰ পূজাত?
অঁ সেই গৈছিলে গৈছিলে। এ ঘৰৰ মানুহতে গৈছিলে মাহতে গৈছিলে। বাত মোৰ মোৰতো যোৱাই নহ'ল, ইফালে মোৰ যাব ইচ্ছা আছিল মোৰ লগৰ বিলাক লগৰ কেইজন মানো গৈছিলে, উম তাতে মোৰ অফিচৰ পৰা অলপ আহোতে দেৰি হ'ল। ত সেইফালে সোমাব নিদিলে সেইকাৰণে মই যোৱা নাই।
নিদিলে ন?
টাইম নিমিল ত, ত যাব নোৱাৰিলো দেন। বাকী এইবাৰ এ বিহু কেনেকুৱা গ'ল?
বিহু উম ভালে গৈছে বিহু, আমাৰ ঘৰৰ ওচৰতে মানে গনেশ মন্দিৰ তা আছে। তাতে উম তাতে সৰ বছৰ পূজা হয় এক বহাগত।
হয় হয়, তোৰ তাতে হয় ন?
উম-উম সেনেকেই, তোমাৰ বিহু কেনেকে গ'ল এইবাৰ?
মানে এইটো বস্তু এ ক'লো ন, মই এই এইটো যিটো সময়ত বিহুৰ টাইমত ত প্ৰথম দিন বিহুৰত টাইমত ইয়াতে আছিলো, ত নেক্সট দিনা মোৰ ট্ৰেইন আছিল বানাৰস গৈছিলো। ত বানাৰসতে থাকিলো মানে। এইটো টাইমত অলপ ছুটি পাইছিলো কাৰণে ত এদিন মানে বিহুত বিহুৰ টাইমতটো ইয়াতে মানে মালিগাঁৱতে থাকিলোঁ। নেক্সট দিনা হেৰি আছিলে ট্ৰেইন আছিলে বনাৰসৰ কাৰণে ওলাই গলো। বনাৰসতে থাকিলো বাকী। এইটো এক্সুৱলি আমি তাতে তিনিদিন থাকিলো, তিনিদিন নহয় চাৰিদিন।
চাৰি মানে যাৱা অহা মিলাই নে?
নহয় নহয় নহয় যোৱাতে যোৱাতেতো একদিনো একদিন লাগিল, একদিনতক অলপ বেছি লাগিছে। বাকী তাতে আমি চাৰি দিন থাকিছো।
আচ্ছা যোৱা অহাতো বাদ দি।
যোৱাটো বাদ দি কিন্তু তাতে চাৰিদিন থাকিলো। মানে এসপ্তাহ এসপ্তাহও ক'ব গ'লে। হেৰি হেৰি ট্ৰিপ টো আছিল, বাৰ তাতে এটা প্ৰবল হৈ গ'ল তাতে মানে বহুত -বহুতে গৰম আছিল। এইটো সময়ত বহুত বহুত গৰম গৰম আছিল, মানে ফৰ্টি টু তেনেকুৱা কৰিছে গৰম। ত' মানে এইটো গৰমত কি হয়? উম অ এপ্ৰিল মাহতে, এইটো গৰমত কি হয় উম তাতে মানে আমি আমি এনেকে এইটো অলপ ঘামি যাওঁ ন তাতে মানে এ। তাতে মানে নাঘামে মানে, তাতে মানে এই চব মানে অঁ গৰম বতাহ এটা আহি থাকে। লু বুলি কৰা হয় নেকি কিবা তাতে ন তাতে উঠ ফাটি গৈছে। ফাটি গৈছে তেনেকুৱা মানে, ইয়াত মানে বহত গৰমে আছিল কব গ'লে এইটো সময়ত। ত অলপমান কষ্ট হৈছে মানে চবৰে। উ একচুৱেলি এইটো বানাৰসত গ'লে মানে এ চবে কৈছে মানে ঠাণ্ডাৰ দিনত গ'লে মানে ভাল। বাট আমি মানে সৌব হ ঠাণ্ডা দিন কেলে আমি গম পোৱা নাই ত মি গৰম দিনতে গ'লো।
অ এইবাৰৰ পৰা নেক্সট, এইবাৰৰ পৰা নেক্সট গলে ঠাণ্ডাৰ দিনতে যাবা।
অ ঠান সেইটোৱে সেইটোৱে দাৰু এইবাৰ যাম বুলি ভাবি আছো ভালকে ঘূৰা নহল গৰমৰ কাৰণে ৰাত- তি কোৱা মানে কোনো নোলালেই, টি ইমানেই মানে গৰম আছিল। থু নোৱাৰিলে বহুতে মানে সেইটো ৰাতি ৰাতি ওলাইছিলো গধূলি ওলাই
অ অ বনাৰস এম এম পি ধয় ন।
অ নহয় নহয় ইউ পিৰ আছে উত্তৰ প্ৰদেশ।
ইউ ইউ পি আত্চ্ছা আতা
পিয় হয়।
অ অ বাকী ঘৰত কোনে কোনে আছে তোমাৰ?
উম বাকী মা, দেউতা, ভাইটি আছে। আৰু মই আৰু উচুতে লগতে খুৰাহতে থাকে।
অ অ অ অ অ
অ অ তোমাৰ ঘৰত কোন কোন আছে?
মোৰ ঘৰত মোৰ বা আছে ডাঙৰ বা এজনী
আত্চ্ছা আচ্ছা।
উ আৰু আমাৰ দুটা কুকুৰ আছে। লৰা এটা ছোৱালী এজনী আৰু দুজনী মেকুৰী মেকুৰীও আছে। উম।
অ মেকুৰী মেক- কুৰী মানে মেকু অ মানে মেকুৰী মানে মই বহুত ভাল সৰু পৰাই মই হে মেকুৰী পুহিছিলো বাট ইয়াতে আমাৰ মানে পাহাৰৰ ফালে জাগা ন ত কি হয় কিবা কিবি বাঘে চাগে কিবা কিবি লৈ যায় ত মোৰ পুক পু হেন নোপোহো আৰু ত সেইকানে মই মানে মেকুৰী মানে উ উ আগতে মানে সৰু পৰা অ এইটো এইটোৱে ত সৰুৰ পৰা মই মেকুৰী মেকুৰীৰ লগতে মানে মেকুৰী পুহু এনেকুৱা টাইপৰ মানে। ত এইটো ইয়াতে এইবিলাক এ বাঘে চাঘে কিবা কিবি হাপাই কিবা লৈ যায় ন। তাৰ পিছৰ পৰা আৰু মানে এ তেনেকুৱা পো পোহা নকৰিলো আৰু। উ তোমালোকৰ মানে কুকুৰ দুটা আৰু মেকুৰী দুটা আছে ন।
উম উম আমাৰ কুকুৰ কৰি ছোৱালী দুটাও মেকুৰী পোৱালী দিব আৰু কেইদিনমান পিছত। আৰু আমাৰ
আৰু কি আত্চ্ছা চা কুকুৰটো কি কি হয় আমাৰ ইয়ৰে দে দেছি কুকুৰ নেকি?
উম উম দেছি ছোৱালী জনী দেছীয়ে আৰ লৰাটো, লৰাটো মিক্স হয় দেছি আৰু মানে অ বেলেগ এটা বিধৰ মিক্স হয় সি।
অ আত্চ্ছা ছা অ
উম উম।
আমাৰ ঘৰ আমাৰ আমাৰ ঘৰত ছেম তেনেকুৱা কুকুৰ আছিল মেকুৰী তেনেকুৱা এইবিলাক এইবিলাক পোহা বন্ধ কৰি দিলো আৰু।
ঠাই খিনি অলপ মানে অলপ হেৰি হয় ন সম অ পাহাৰীয়া ঠাই ন ত তেনেকুৱা অলপ আৰু কোৱা
তে
নহয় নহয় আমাৰ আমাৰ য'ত ঘৰ তাতে তাতে মানে পুহিছিলো মানে আগতে ত' ত তথ এইবিলাক এনেকুৱা মানে হাপাই বাঘে তেনেকুৱাটো লৈ গৈছ গুচি যায় ত' অসুবিধা হয় অলপ ত সেইকাৰণে পোহা বন্ধ কৰি দিছে
অ কুকুৰ আছিলে নেকি
অ আগতে আছিল বহুত সৰুতে তেতিয়া কুকুৰ আছিলে
অ কুকুৰ কুকুৰক কি ভিতৰত ৰখা নাছিলা
নহয় নহয় মানে কি ভিতৰ ভিতৰত থাকে মানে আম আমাৰ ইয়াৰে যিমান মানুহ ঘৰ আছে ন তাৰে মানে এ পিছফালে আমাৰ মানে কি হ'ল হেৰি জংঘল আছে মানে ডাইৰেক্ট সেইটো চাইড মানে হেৰি হ নাই ঘৰ চৰ নাই ত কি হয় মানে অলপ টাইমৰ কাৰণে কুকুৰ বিলাকে বাহিৰত ওলাই ন অলপ এনেকুৱা এনেকুৱা সময় থাকে যে অলপ টাইমৰ কাৰণে জা ওলাইছে বাছ তেতিয়া বাঘ আহি কেনে লৈ যায়
অ
মানে এক ছেকেণ্ডৰ কাৰণে হয় এক ছেকেণ্ডৰ কাৰণেহে মানে এনেকুৱা ভাগে চাগে আগৰ পৰা বহি থাকে আৰু যতে তেনেকুৱা গম পাই গ'লে সদায় সদায় আহি কিনে বহি থাক
অ নাই নাই আৰু বাঘ বাঘে মানে গোন্ধও পায় ন কুকুৰৰ কুকুৰ মেকুৰীৰ বস্তু বোৰৰ
ঘোষণা কৰি আহও ত এইটো এইটো সেইটো প্ৰব্লেম সেইকাৰণে এইটো পোহা বন্ধ বন্ধ কৰি দিছো আৰু
কুকুৰবোৰক বেছিকে ঘৰত বান্ধি ৰাখিলেও সিহতে অগ্ৰিছিভ হৈ যায়
অ অ বহুত অগ্ৰেশিভ হৈ যায় এইটো একদম ভাল নালাগে মানে এনি টাইম বান্ধি ৰাখি দিলে
মানুহ দেখা পালে সেইকাৰণে সিহঁতে বেছি এগ্ৰেচিভ হৈ যায় আমাৰ বোৰক সেইকাৰণে এক টিকে একটাইমকে এৰি দিয়ে
অ এইটো এনে এনে কৰিব লাগে একচোৱেলি এৰি অলপমান এৰি দিব লাগে অলপ ঘূৰি দিব লাগে তেতিয়া লে ফ্ৰেণ্ডলি থাকে অলপ
এৰি দি পোৱা টাইমত তাৰ পিছত আকৌ আহি যায় ঘৰত
উম
নহ'লে ঘৰতে থাকিলে বোলে বেছি এগ্ৰেচিভ হৈ যায়
অ এইটো এইটো ঘৰত মানে বেছি তুমি বান্ধি ৰাখি দিয়া অগ্ৰেছিভ হৈ যাব
উম আৰু আৰু মানে আমাৰ ছোৱালী ছোৱালীজনীৰ মানে অ তাইৰ বাচ্ছা নোহোৱা তাৰ অপাৰেচন কৰাইছিলে ন ত তাই অলপ বেছ বেছি এগ্ৰেছিভ হৈ গৈছে অপাৰেচন কৰাৰ পিছৰ পৰা
অকে অকে অ
উম মানে মেকুৰী মানে ম মেকুৰী মেকুৰীবোৰো আছে ন মেকুৰীবোৰক দেখা পালে কিন্তু আমাক কামুৰিব আহে সেনেকুৱা উম
উম বাকী এতিয়া গ্ৰেজুৱেচন তোমাৰ কেতিয়া কমপ্লিট হ'ল
বাকী ঘৰত চবে ভালে আছে
উম বা মোৰ ঠিক ঠাক চলি আছে ক তোমালোকৰ
অ অ অ চব ঠিক ঠাক আছে দিয়া
আচ্ছা কেতিয়া তোমা কৈ আছিল যে কি তোমাৰ গ্ৰেজোয়েচন কমপ্লেট হল
এই এইটো বছৰে
তুমি কিয় দিলা এই
মই মই কমাৰ্চ কমাৰ্চ
কমাৰ্চত আচ্ছা আচ্ছা ত' এতিয়া এতিয়া মানে ই ক কম্পিউটাৰ কম্পিউটাৰ শিকি আছা ন
উম উম কম্পিউটাৰ পি জি ডি চি এটো কৰি আছো কৰ্চ
আচ্ছা পি জি ডি চি
অ অ
আচ্ছা তাৰপিছত আৰু কি আ আৰু হায়াৰ ষ্টাডী কিবা কৰিবা
নাই নাই এতিয়ালে ভাবা নাই এম এম ভাবিতো এম কম উম আজি কি কম্পিউটাৰ হা হা
কি কৰিছিলো কোৱা
মানে অ আজিকালিতো মানে মাষ্টাৰছ মানে কমপ্লিট কম্পিউটাৰত মানে কমাৰ্চত মানে এম কম কৰিটো ইমান ভেলু নাই ন
অ এইটো হয় ঠিকে আছে কম্পিউটাৰটো একচোৱেলি কৰি ৰাখিব লাগে কম্পিউটাৰটো যোনটো কৰি আছে পিজি ডিচি সেইটো বহুত ইম্পটেন হয় মানে।
উম উম সেইটোতো মাষ্ট হয় আজিকালি লাগেই সেইকাৰণে উম
উম তুমি এ তি কোনটো কলেজৰ পৰা ক কৰিছিলা
মই প্ৰাগজ্যোতিষৰ পৰা
অ প্ৰাগজ্যোতিষ আচ্ছা আচ্ছা ঠিকে আছে মই হেৰি এ আদাবাৰীৰ ওচৰত এটা প্ৰাইভেট কলেজ আছিল ইষ্টাণ ভেলী ইষ্টান ভেলী পাব এ উম ইষ্টান ভেলী কলেজ বুলি এখন আছিল তাৰ পৰা কৰিছিলো
আচ্ছা আচ্ছা আচ্ছা তে মেজৰ কিহত আছিল ছিলে
মোৰ মেনেজমেন্ট অ
কিক্ৰা
মই মই মই কমাৰ্চত আছিলো ওম মই কমাৰ্চতে আছ ছিলো মোৰ গাড়ী মেজু আছিলে মেনেজমেন্ট
মেনেজমেণ্ট অ অ মোৰো মাৰ্কেটিং মেনেজমেণ্ট
আচ্ছা আচ্ছা অ মোৰো মেনেজমেণ্টে আছিল
উম বাকী ভাইটিয়ে কি পঢ়ি আছে এতিয়া
অ এতিয়া
অ
এতিয়া মানে মই মই মাজতে হেৰি আ উম গ্ৰেজুৱেচনটো কৰিলো তাৰ মাজতে মই মানে হেৰি মই এনে হেৰি কৰিছিলো এ ফটোগ্ৰাফী কৰিছিলো এইটো নিজৰ কাৰণে মানে কৰো এইটো ভাল লাগে কাৰণে মই ফটো কৰো তাৰপিছত মাজতে ভাবিলো টাইম পালেতো মই এতিয়া ইগনৰ পৰা হেৰি কৰিম উই, এম কম কৰিলো এইটো কিন্তু এনে এম কম কৰি আছো। সেইটো শেষ হ'ব এইটো বছৰে লাষ্টৰে শেষ হৈ যাব। কৰণৰটোত আৰু হাইহেষ্ট তিবিলিটো ইম্প্ৰোভৱ কৰা কাৰণে কিবা কিবি সৰু সুৰা কিবা কিবি কৰ্চ লৈ লম' তেনেকুৱা। যেনেকুৱা আজিকালি গম পাইছ নাই এ আই যেনেকুৱা আহি আছে। ত' এইবিলাকৰ কিবা কিবি আছে মানে বহুত কিবা কিবি ষ্টাডি আছে।
হেল্ল'। মই এতিয়া মানে ভাত বনাই আছিলো। মই মানে এতিয়া ভাত বনাই আছ ছিলো মই তোমাক পাছত ফোন কৰিম দে।
ঠিক আছে ঠিকছে ঠিকছে' অকে ঠিক আছে ঠিক আছে'অকে অকে।